হেল্লৌ
খৈয়েক
হেল্ল' অঁ কি কৰি আছা তুমি
এনে
হেল্লৌ' অঁ এনেই আছা নেকি ভাত খালা।
তোৱেবা
ভাত খালা।
হেল্লৌ'
খালা
আজাখানাই চোনেদৌ
হেল্ল' আহ কোৱা
হেল্ল'
হেল্ল' কোৱা কোৱা
অ ভাত খালা তুমি
অ ভাত খালো তুমি খালা
অ অ মই খালো কি কৰি আছে এতিয়া তুমি
এনেই বহি আছো তুমি কি কৰি আছা
অ এনেই বহি আছে
অঁ অঁ
আজি ফুৰিব যোৱা নাই নেকি সত
নাই যোৱা আজি কৰিব
অ ভাত খোৱা নাই মানে তুমি ই অ মই গৈছিলো ইয়াতে চিটি চেণ্টাৰত চিটি চেণ্টাৰ গৈছিলো লগৰ কেইটাৰ লগত
হয় নেকি কোন কোন
অ মই আৰু লগৰকেইটা কলেজত অ ফুৰি আহিলো মানে অঁ কি ক'লা অঁ অ ভালেই তুমি কি তুমি কি ভাত খাই
হা হা
ভাত খাই আছা এতিয়া?
নাই ভাত খোৱা হ'ল।
অ' ভাত খোৱা হ'ল কি কি খালা?
খালো ৰবা মাছ মাংস।
অ' মাছ মাংস অ' নিজেই বনাইছা না?
নিজে বনাইছো নিজে।
অঁ কেনেকৈ বনাইছা?
হাতে দি।
অ' আৰু তুমি তোমাক কি কি কাপোৰ কেইটা ভাল লাগে?
আমাৰ ঘৰত আহিবা তুমি, তোমাকো বনাই খুৱাম।